হেল্ল' হেল্ল' শুনা পাইছে নেকি
হেল্ল'
অঁ' শুনা পাইছা? হেল্ল' শুনা পাইছেনে? অঁ পাইছো পাইছো, মই পাইছো
নাই মানে
অ, আপুনি পোৱা নাই নেকি? হেল্ল' শুনা পাইছেনে? শুনা পাইছে নে? মই শুনা পাইছো কিন্তু।
অঁ শুনা পাইছো, ভালে আছে?
অঁ আছো-আছো কি কৰি আছিলে?
হয় পাইছো।
হয় হয়। হয় মাজে মাজে আপোনাৰ মাততো অকনমান ভাঙি ভাঙি গৈছে। অ এতিয়া
আছিলো দিয়ক, ভালে আছে নে? ভাল লাগিলে দে, আপুনি বহুত তাৰ পিছত খবৰ এটা লৈছে মোৰ।
হয়-হয়-হয়। তাৰ পিছতে হেৰি এই কথা এটাৰ কাৰণে ফোন কৰিলো মই আপোনাক, এইয়া, উম কি বুলি কয়, উম' এ নহয়, এই বিয় বিলাক যে ওলাই আছে আপোনাৰ এইকেইদিনত বহুতৰে বিয়া শুনি আছো যে, এই বিয়াত বিলাকত বোলো কাপোৰ কি পিন্ধি গলে কি এনেকুৱা হেৰিত পিন্ধি গলে ভাল হয় মানে এনেকুৱা আৰু অকমান সম্পৰ্ক দূৰ সম্পৰ্কীয়
অঁ, হয় হয়।
সুধিছো, তাৰমানে কি হয় কেতিয়াবা আপুনি ভাল কাপোৰ এযোৰ পিন্ধি গৈছে আৰু ইফালে বোলে বিয়াখন বোলই বোলে মানুহ বোৰে ইমান একে চিম্পুল-চিম্পুল কাপোৰ পিন্ধি গৈছে, নিজকে কিবা কিবি লাগে দিয়কচোন।
ঠিকেই কৈছে, একদম অসোজা লাগে নহয়, ঠিকেই কৈছে।
কাৰণে, ঋবোলো এই মানে এনেকুৱা এখন বিয়া আছে, মানে ইমান মানে কি আৰু অলপ দৰ সম্পৰ্কীয়ও নহয় এই মানে ফ্ৰে ন্দৰ বা এনেকুৱা ধৰণৰ মানে হয় আৰু
গম পাইছো মই বুজি পাইছো উ
যোৱাই নাই মানে মানুহ ঘৰক চিনিয়ে ভালকে নাপাও এতিয়া মানে এ তেওঁৰ এওঁৰ লগৰ মা মাতিছে কাৰণে এতিয়া ধৰক যাম এতিয়া ক'লে বাৰু কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি গলে ভাল হয় সেইটো কাৰণেহে উঠিছিলোঁ মানে বোলো আপুনিও তো এইবিলাকত আপুনি বহুত ভালকেই জানে যে সেইকাৰণে সুধিলো আৰু
ভালে আপুনি আজি আজিকালি বৰ ধুনীয়া ধুনীয়া মানে হেৰিবোৰ কাপোৰ কানি ওলাইছে ন ে ম হেৰি আমাৰ মহিলাসকলৰ
হয় হয় এই অসমীয়াৰ যিবিলাক এই আমাৰ আগৰ দিনৰ যে মেখেলা চাদৰ বোৰ যে ওলা মানে ধুনীয়াকে যে বোৱা বোৱাৰ বিশেষকে দেই সেইবোৰ পিন্ধি গ'লেও ভাল হ'ব যেন পাওঁ আজিকালি এইটো বহুত চলিছে
হয় হয় আকৌ এতিয়া ঘূৰি আহিছে পুৰণি বস্তুবোৰ উম
আগৰ দিনৰ পুৰণীয়া আইতাহঁতৰ দিনৰ পুৰণা কাপোৰ বিলাক বৰ ধুনীয়া লাগে
বৰ ধুনীয়া বৰ ধুনীয়া তাহতৰ কাপোৰৰ সেইটোও বৰ ভাল কোৱালিটিটো
ভাল হয় হয় হয় এই তাৰ মানে কেতিয়াবা এগৰাকীক এবাৰ দেখা পাইছিলো বোলে এইযু তাৰাক কাপোৰ ইমান ভাল লাগিছে পাটৰ কাপোৰ দেই তেতিয়া বোলে এই এই জৰ বোলে মোৰ, মাৰ দিনৰ। মানে তেখেত মানুহজনীও বহুত বয়স হৈছে। মা দিনৰ মানে, তাৰ মানে মান মানুহগৰাকী মা দিনৰ হ'লে মানে কিমান
কিমান পুৰণি হ'ব তাকেতো।
হ, তাৰমানে পুৰণা যিবোৰ পাটৰ কাপোৰবোৰ আপোনাৰ তেতিয়া পাতক কাপোৰবোৰ এনেও দাম দিয়কচোন। তেতিয়া দিনতো দাম আছিলে। এতিয়াহে মূল্যটো বেছি হেৰি হোৱাৰ কাৰণেহে মূল্যটো বেছি হৈছে। আগৰ দিনৰ তা এশ টক কাটু বুলি ক'লে আৰু বহুত একে এহেজাৰ টকাৰ নিচিনা।
একদম ঠিক কৈছা, আগৰ দিনৰ সেইটো বহুত বেছি নহয়। কথাটো, আমি ভাবোহে তাতে বহুত মূল্য।
হয়-হয়, হয়-হয়। অহ, তাৰপিছত সেইকাৰণে মানে ভাবিলোঁ। এই এওঁৰ কাপোৰযোৰ তেতিয়াহলে পাটৰ কাপোৰ, তেতিয়াই তেওঁলোকৰ দিনতে বহুত দামী বুলি কয়, তাৰ মানে সেই কাপোৰযোৰৰ আপুনি যদি সচাকে এতিয়াৰ মূল্য চাবলৈ যায়। কমচে-ক কম পঁচিশ-ত্ৰিশ হাজাৰ টকাৰ হ'ব মানে সেইটোৰ হিচাপত কৈছো আৰু কাপোৰযোৰ সঁচাকে বৰ ভাল লাগিছে। কৈছ যে মোৰ মাৰ দিনৰ, কৈছে ইয়ে
কেনে ধুনীয়া হ'ব, তেতিয়াহলে
অ', সেইটোৱে কৈছে আমি ভাবিছিলোঁ এই যো যোৰ, মানে এই নতুন কে লৈছে আৰু এনেকুৱা বুলি ভাবিছোঁ, মানে মাকগৰাকী ইমান ধুনীয়াকে কাপোৰযোৰ, মানে ভাল
হ, অ', সচেতন ৰাখিছে যে মানুহজনীয়ে সঁচাকে।
হয়-হয় আৰু ইমান ভাল লাগিছে। বোলে এইটো এই তেতিয়াৰ দিনৰে বোলে অ', এইটো বোলে, আপোনাৰ এই ঊনৈশ হেৰি ষাঠি চনৰ মানৰ হ'ব।
অ', বাহহ্ কিমান পুৰণি বস্তু আৰু ইমান ধুনীয়াকে মানুহজনী এতিয়াও পিন্ধিব পৰা হৈ আছ
অহ, কাৰণ মানুহ গৰাক বাকি মানে ধৰক সেই তেনেকুৱা সময়ত ধৰক বিয়া-চিয়া এনেকুৱা হৈছে মানে হোৱা পাছত তেওঁলোকৰ দিয়ে যে আমাৰ যিটো মানে এ প্ৰথা আৰু মানে দৰা ঘৰৰ পৰা কইনা ঘৰক জোৰোণ কবলৈ গ'লে এযোৰ হলেও পাটৰ কাপ কাপোৰ দিবই বেলেগ বোৱা কাপোৰ দিয়াৰ ওপৰিও পাটৰ কাপোৰ এযোৰ দিব সেইটো আৰু মানে জনা মানে জ জনা কথা আৰু উম তেতিয়া দিনৰ পৰাই চলি আ আহিছা। আজো ককাহঁতৰ দিনৰ গতিকে কাপোৰযোৰ দেখি ইমান ভাল লাগিছে। চে বিয়াখনত খাব গৈ পেলাই আমি কাপোৰ চোৱাৰ নিচিনাহে হ'লগৈ।
অ হ'ব এই তটো ইমান ধুনীয়া ধুনীয়া কাপোৰ পুৰণি কাপোৰ দেখিলে তো আৰু কুতো চাট মাৰি ধৰে দিয়কচোন
হয় পছে মোৰ মাৰ কাপোৰযোৰ পিন্ধি আহিছো কেনেকুৱা লাগিছে বোলে বিৰাট ভাল লাগিছে বোলে এনেকুৱা কাপোৰ আজিকালি পাবলে নাই।
পাবলে নাই পাবলৈ নাই ঠিক কৈছে মই তাকে কব লৈছিলো ক'ত যে পালে তেওঁ। ভালক
অ নহয় নহয় তেওঁ মাকে ৰাখিছিল কাৰণেহে পালে আচলতে মাকে যে ভালকে ৰাখিছিলে অ বিৰাট
হযতনে ৰাখিছিলে মাকে আৰু তেওঁ জীয়েকে পিন্ধিব পাৰিলে তেতিয়াৰ দিনত বা ক নে।
হয় হয় তাকে। এতিয়া বোলো তাকে আজিকালি বোৱা কাপোৰ শুনা পাইছো মা অ পাই আছো বোৱা কাপোৰ বোৰ বোলো পিন্ধিয়ে যাও বুলি ভাবিছো। আৰু এটা কথা আকৌ সিদিনা শুনা আকৌ খন বিয়াখন খাবলৈ গ'লো। অ নকব। বিয়াত বোলে ওলাব ধৰিছোহে। ওলাল নহয় এগাল মান সেই পোকটো এই যে আপোনাৰ ৰাতি ৰাতি সেয়া উই
অ উই পৰুৱা অ হয় হয় হয় বুজি পাইছো ঐ গম পাইছো বৰষুণ দিলে যে বেছিকে ওলাই হয় হয় হয় পোহৰ দেখিলে বেছি।
পোহৰ দেখিলে বেছিকে ওলাই আপোনাৰ হেৰিটো জ্বলিয়ে আছে। লাইটটো জ্বলি আছে কাপোৰ মানে অ বিয়াৰ কাৰণে সা সা সাজোন কাচোন কৰিব ধৰোতেই জ্বলি আছে। এ নোৱাৰা হ'লো নহয়। এ নকব আৰু আপোনাৰ লাইট চাইট বন্ধ। কৰি আৰু কি কৰিব আগফালে সেই বাৰেন্দাত বহি আছো উপায় নাই তাৰ পিছত বিয়ালে ওলাব বিচাৰি সেয়া তাৰ পৰা আৰু নকব তাৰপিছত আৰু আপোনাৰ আধা ঘন্ট মান দেৰিকে ওলাব লগা হৈছে
হয়তু দেৰিয়ে হ'ল আপোনালোকৰ মানে
হয় হয় মানে কি হৈছে এতিয়া বিয়া ভালে বুলি কবলৈ গলে আপুনি ভালকে কাপোৰ এযোৰ পিন্ধি পেলাই ওলাব দিয়কচোন এতিয়া সেইটোৰ ক সেই পোকটোৰ কাৰণে এতিয়া আমি মানে ধাম ধুমকে কিবা কৰি পিন্ধি গৈছো আৰু উপাই নাই তেনেকুৱা হল আৰু ইমান পোকবিলাক আহি আকৌ গোটেইখন চাফা কৰিছো হেল্ল' শুনা পাইছে হেল্ল' শুনা পাই আছে নে শুনা পাইছেনে বাৰু মই হলে মানে একো শুনাই নাই মাজে মাজে আপোনাৰ মাতটো মানে নোলায়েই আৰু এনেকুৱা হৈছে মানে একো গমেই পোৱা নাই আপুনি আছেনে নাই হেল্ল' হেল্ল' একো শুনা নাই দেই আপুনি ফোনটো কাটি নিদিবচোন কিজানি আপোনাৰ মানে মাতটো শুনা পাওঁৱেই যদিহে আপুনি শুনি শুনা পাইছে হেল্ল' শুনিছেনে হেল্ল' হেল্ল' একো শুনা পোৱা নাই হেল্ল' শুনা পাইছে নেকি আপুনি হেল্ল' হেল্ল' একো শুনা নাই দেই হেল্ল' হেল্ল' হেল্ল' হেল্ল' আপুনি যদি য'ত আছে অকণমান উঠি ইফালে ইফালে সিফালে কৰকচোন যদি শুনা পাওঁ যদি মোৰ মাতটো আপুনি শুনা পাইছে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' মই হলে একোৱে শুনা নাই উম হেল্ল' হেল্ল' শুনিছে নে হেল্ল' একোকে শুনা পোৱা নাই হেল্ল' হেল্ল' হেল্ল' একোৱে শুনা পোৱা নাই ঠিক আছে বাৰু আপুনি যদি শুনা পাইছে মই ফোনটো ৰাখিছো একো শুনা নাই কিন্তু